হেল্ল' অ, কোৱা।
অ' কি কৰি আছা হে?
এ চাহ খাব ওলাইছোঁ ৰ'বা, তুমি কি কৰি আছা?
অ', এ মই আছোঁ ৰ'বা ঘৰতে এনে। মই চাহ তাহ, খোৱা নাই ৰ'বা চাহ বনাব লাগিব এতিয়া আৰু।
অ', ঠিকে আছে দিয়া বাৰু, কেনে খবৰ পাতি কেনেকুৱা?
খবৰ পাতি ঠিকে আছে ৰ'বা, বাকী তোমাক এটা কথা কবলৈহে ফোন কৰিলোঁ পিছে।
কি কথা বা কোৱাচোন।
এ নহয় মানে, আমাৰ ধৰি লোৱা এই মোৰ দুদি-দুদিন পিছত মই গাঁৱত যাম ন' মানে, আমাৰ গাঁৱত এটা অনুষ্ঠান আছে। মানে সেই গাঁৱত যোৱা কথাটো তাকেই কিবা ভাবি কিনে তোমাক কিবা কম বুলি ফোন মানে তোমাৰ, এই টো গাঁৱৰ ভৱিষ্যত। সেই গাঁৱৰ ভৱিষ্যতসমূহ পিছলৈ কেনেকুৱা হ'ব ন' মানে গাঁওবিলাক পিছলৈ কেনেকুৱা হ'ব এ, তুমি কিবা ভাবা নেকি, এ ধৰি লোৱা আমাৰ কৃষিভিত্তিক জীৱনতে হওক বা তোমাৰ সহজৰল যিবিলাক পৰিৱেশ বা তোমাৰ গছ গছনি থকাই হওক বা যিবিলাক শান্ত পৰিৱেশ আৰু এই শান্ত পৰিৱেশ ধৰি লোৱা, এই গাওঁ বিলাকৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ভৱিষ্যতত কেনেকুৱা হ'ব? তুমি তুমি কি ভাবা ইয়াৰ ওপৰত তাকে সুধিব ফোন কৰিলো কোৱাচোন অলপ জানা যদিন
অ এইটো বাৰু এটা ভাবিবলগীয়া বিষয়ে তুমি কথা কৈছা মানে এতিয়া আগতে তোমাৰ গাওঁ বুলি ক'লে কৃষিভিত্তিক জীৱন তুমি কোৱাৰ দৰে সহজ সৰল পৰিৱেশ আৰু যিটো প্ৰকৃতিৰ মাজৰ শান্ত জীৱন ন সেইটো বুলিয়ে কৈছিল কিন্তু এতিয়া কি হৈছে সময়ৰ লগে লগে তোমাৰ এ গাওবোৰতো বহুত পৰিৱৰ্তন আহিছে আৰু নতুন তোমাৰ ৰাস্তা ঘাটেই হওক বা যিবিলাক বিদ্যালয় হওক বা স্বাস্থ্য কেন্দ্ৰই হওক বা যিটো ইন্টাৰনেটৰ ব্যৱস্থা আৰু বিভিন্ন যিবিলাক উন্নয়নমূলক সুবিধা ন সেইবোৰ মানে গাঁৱত গাঁসমূহত আগতকৈ বহুত বাঢ়িছে আৰু ক'ব গ কবলে মানে বহুত আগবাঢ়িছে গাঁও বিলাক এই ক্ষেত্ৰত আৰু মোৰ মতে ক'বলৈ গ'লে তোমাৰ যদি সঠিক পৰিকল্পনা থাকে ন তেনেহলে তোমাৰ ভৱিষ্যতৰ অসমৰ যিবিলাক গাও এই গাওবোৰ উন্নত হোৱাৰ লগতে নিজৰ পৰম্পৰা অটুট ৰাখিব পাৰি কাৰণ আজিকালি তুমি নিজে দেখিবা বহু গাঁৱত মানে কি হয় বিদ্য়ুত হওঁক পানী হওঁক বা মোবাইল নেটৱৰ্কে হওঁক এই স এই সেৱাবোৰ ন বহুত সহজলভ্য় হৈ গৈছে মানে আগতে তোমাৰ উম যিটো এতিয়া বিদ্যুতৰ কথাই ক আগতে কিমান দিন দিন ধৰিল মানে লাইন হান আছিল গাঁৱৰ অঞ্চলত কিন্তু আজিকালি তোমাৰ উম গাওৰ অঞ্চলত লাইনৰ যিটো অসুবিধা সেই অসুবিধাটো একেবাৰে নাইকিয়াই হৈছে কব কবলৈ গ'লে আৰু নেটৱৰ্কৰ কথাটো ক'বই নাগে আমাৰ গাওঁতে তোমাৰ এতিয়া আগতে অ কথা পাতিবলৈ মানুহৰ লগত সাধাৰণ কথা পতাৰ কাৰণে ইমান দূৰ খোজ ককাঢ়ি যাব লাগিছিল মানে এটা ঠাইতে নেটৱৰ্ক পাইছিল আজিকালিিতো তোমাৰ যিটো নেটৰ সেৱা সেই নেটৰ সেৱাটোতো য'তে ত'তে ব্যৱহাৰ কৰিব পাৰিয়েই আৰু ইয়াৰ ফলত কি হয় গাঁওবাসীয়েও তোমাৰ বহু কাম ঘৰত কৰি সম্প মানে ঘৰতে বহি কিনে সম্পন্ন কৰাটো আৰু ছাত্ৰ ছাত্ৰীবোৰ যিবিলাক আছে গাঁৱৰ তেওঁলোকেও অনলাইন শিক্ষাৰ সুবিধা পাইছে জাক কৃষকসকলেও তোমাৰ নতুন কৃষি প্ৰযুক্তিৰ বিষয়ে জানিব পাৰিছে মানে এইবোৰে কি কৰিছে তোমাৰ গাঁৱৰ যি জীৱন ধাৰা সেইটোক ধীৰে ধীৰে সলনি কৰি আছে জাৰ
হয় দিয়া একদম ঠিক কথা কৈছা মানে যিটো তুমি ক'লা আৰু গাঁৱৰ ভৱিষ্যয়ত এই ভৱিষ্যতটো মানে আগতকে বহুতে মানে সলনি হৈছে দিয়া মানে মইয়ো এতিয়া তোমাৰ গাঁৱত গ'লে আৰু মই দেখো যে শিক্ষাৰ ক্ষেত্ৰতে হওক বা তোমাৰ গাঁৱৰ যিটো উন্নতি ৰাস্তা বিলাকে হওক মানে আগত বহুত ভাল হৈছে ৰাস্ত বিিলাক পকী হৈছে তোমাৰ ইয়াৰ লগতে মানুহ বিলাকে অলপ মানে আগতকে যিবিলাক অন্ধবিশ্বাস আছিল ন সেই অন্ধবিশ্বাসী মানুহ বিলাকো অলপ মানে ঠিক হৈছে বা তোমাৰ সমাজখনৰ অলপ মানে ভাল হৈছে যিটো আধুনিকতা সেই আধুনিকতা সমাজ্কেইখনেও তোমাৰ আঁকোৱালি লৈছে এতিয়া ত' আগতেো জানাই তোমাৰ কিমান অন্ধবিশ্বাস আছিল বা কিমান তোমাৰ মানুহৰ শিক্ষাৰ অভাৱ আছিল এতিয়াতো বাৰু কমে দিয়াচোন
সেয়ে আৰু বাকী তোমাৰ এই যেি গাঁৱৰ যুৱক যুৱতী আছে বা তোমাৰ গাঁৱৰ যিবিলাক আধুনিক যুৱক যুৱতীসকলে যিবিলাক শিক্ষা শিক্ষাৰ যিটো দক্ষতা সেই দক্ষতাটো যিটো আহৰণ কৰে ন নতুনক যিটো দক্ষতা আহৰণ কৰিব ধৰিছে নতুন নতুন
যুৱক যুৱতীসকলে উঠি অহা যুৱক যুৱতীসকলে তেওঁলোকৰ যটো চিন্তাধ ধাৰা সেই চিন্তাধাৰা কিন্তু আমাৰ সমাজৰ কাৰণে বা গাঁৱে অসমৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোক গাতে থাকি তোমাৰ উদ্যোগ বা অন্যান্য যিবিলাক ায় বিাকম্তিয়া তমাৰ গৰ উন্ হেে মানে গৰ নাম হ কিন্ত আৰু গাঁৱৰ মানুহবিলাক তেওঁলোক সহায় কৰিবেত ম এতিয়া কেৱল মানে চাকৰিৰ বাবে তেওঁলোকৰ চহৰলৈ যাব নালাগে ন আজিকালি চাবাচোন গাঁৱৰ প্ৰায় বেগ মানে ল'ৰা াল তোমাৰ চহৰলৈ আহে বেছিভাগ তোমাৰ বেছিভাগ আৰু ল'ৰা ছোৱালী তোমাৰ চহৰলৈ আহিব চহৰলৈ আহি ইয়াতে সৰু সৰু কোম্পানী বা তমাৰ আমাৰ যিবিলাক অ কাম আছে সেইবিলাকে কৰিব মানে গাঁৱত বিলাক এতিয়া কি হৈছে গাঁওত তোমাৰ ডেকাকা ডেকা যুৱতীসকল নোহোৱা হৈছে সকলোবোৰ চহৰলৈ আহিছে আৰু কামৰ ক্ষেত্ৰত ত' মই ভাবো গাঁৱৰ যিহেতু উন্নতি অলপ হ'ব লাগে ত' ইয়াৰ ক্ষেত্ৰত গাঁৱৰ যুৱক যুৱতীসকলে চহৰলৈ নাহি গাওঁতে কিবা নিজে কৰি ব্যৱসায় এটা আৰম্ভ কৰি গাঁওঁতে তোমাৰ উন্নতি পথটো লৈ যাব পাৰে গাঁওখনকো কৰাৰ লগতে নিজে উন্নতি হ'ব পাৰে তো আৰু তোমাৰ আজিকালি জানে তুমি কিমান আধুনিক কৃষি পদ্ধতি ওলাইছে বা তোমাৰ জৈৱিক খেতিয়ে হওক ক'তমান মীন পালন হওক বা ধৰিলোৱা এই পশুপালন আৰু এইবিলাক তোমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ আৰু অ কৰিয়ে ডাঙৰ মানুহ হ'ব পাৰিব ন এটা সময়ত বা এইবিলাক সৰু সৰু কৰ্ম সংস্থাপনে গাঁৱৰ যিটো অ উন্নয়ন সেইটো উন্নয়ন বৃদ্ধি কৰিব আৰু ইয়াৰ লগতে তোমাৰ যিটো অ গাঁৱৰ যিটো অৰ্থনীতি স অৰ্থনীতি শক্তিশালী হ'ব আৰু ধৰি লোৱা এই যুৱ প্ৰজন্মই যি আছে যুৱ প্ৰজন্মই যি নিজৰ অঞ্চলত কৰে তেতিয়া হলে সকলো সকলো মানে মানুহে উঠি আহিব তেওঁলোক সহায় কৰিব বা বা সকলো মানুহে তেওঁলোকৰ পৰা কিনিব বা তেওঁলোকৰ পৰা মানে বস্তু বিলাক অ, লব সেনেকুৱা আৰু মানে সকলোৱে এটা এটা সহায় কৰিলে গাঁও কেইখন উন্নতি হব বাকী তুমি কি ভাবা এই আমাৰ গাঁৱৰ যিটো পৰ্যটন ব্যৱস্থা সেইটো আমি অলপ মানে উন্নতি কৰিব লাগে নহ পৰ্যটন ব্যৱস্থাটো। গাঁও বিলাকৰ
অ মানে পৰ্যটনৰ ক্ষেত্ৰত অসম যিবিলাক গাও আচনা সেইবোৰৰ সম্ভাৱনা বৰ্তমান বৃদ্ধি হৈছে দিয়াচোন কাৰণ এতিয়া কি হৈছে বহু গাঁৱৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বা লোক সংস্কৃতি বা তুমি পৰম্পৰা খাদ্য বা আতিথ্যৰ কথাই কোৱা সেইবোৰে মানে পৰ্যটক সমূহক বহুত আকৰ্ষণ কৰিছে যদি তোমাৰ এই সম্ভাৱনাবোৰ সঠিকভাৱে ব্যৱহাৰ কৰা হয় তেন্তে হলে যিবিলাক স্থানীয় মানুহ আছে না তেওঁলোকৰ আয় কিন্তু যথেষ্ট পৰিমাণে বৃদ্ধি পাব কাৰণ তুমি জানা পৰ্যন অহাৰ লগে লগে সেই ঠাই দোষৰৰ তোমাৰ যিটো আৰ্থিক অৱস্থা সেইটো কিদৰে সলনি হয় তাতে তোমাৰ এটা পৰ্যটন স্থলী হৈ যাব ন পৰ্যটনস্থলীতো জানাই বা তোমাৰ অকল পৰ্যটকে নাযায় বছৰি বছৰি তোমাৰ আমাৰ অসমৰে বহু মানুহ ফুৰিবলৈ যায় এতিয়া ক'বলৈ গ'লে। আৰু কিন্তু উন্নয়নৰ লগে লগে কিছুমান বিষয়ও মানে বিষয়ে আমি তাৰে প্ৰতিও সাৱধান হ'ব লাগিব দিয়াচোন যদি অতিৰিক্তভাৱে এতিয়া উন্নয়নৰ নামত বা বা পৰ্যটনস্থলী নিৰ্মমানৰ নামত আমি গছ কাটো বা জলাশয় নষ্ট কৰো বা পৰিৱেশৰ ক্ষতি কৰো তেন্তে হলে মানে তেনেহলে তোমাৰ কি হব যিটো গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটো আচলতে ধ্বংসই হৈ যাব পৰ্যটনস্থলী বনাব যাওঁতে যাওঁতে। ত' মানে কি হয় উন্নয়ন আৰু পৰিৱেশ ন এই দুয়টাৰ মাজত এটা ভাৰসাম্য় বজাই ৰখাটো বহুত জৰুৰী হয় সেইটো অতি গুৰুত্বপূৰ্ণ হব পাৰে কি তোমাৰ পৰ্যটনস্থলী নিৰ্মণ কৰিব লাগে। পৰ্যটকৰ বাবে কিন্তু এনেকুৱা হ'ব নালাগে যে এ পৰ্যটনস্থলীৰ নামত তুমি গোটেই পৰিৱেশটোৱে বিনষ্ট কৰি দিছা বা গোটেই গাওখনৰ অৱস্থাই তুমি বেলেগ কৰি দিছা কাৰণ তুমি উন্নত গাও মানে কেৱলতো ডাঙৰ ঘৰ বা নতুন পথ ঘাট নহয় ন যা পৰিষ্কাৰ যদি পৰিৱেশ হওক বিশুদ্ধ পানী হওক বা উন্নত স্বাস্থ্য সেৱাই হওক বা যদি ভাল শিক্ষাই থাকে ন ত' সেইবোৰ থাকিলেও মানে এটা সুৰক্ষিত জীৱন গাঁওৰ লোকসকলে বসবাস কৰিব পাৰে আৰু আৰু তেতিয়াই তুমি গাঁও এখনৰ তোমাৰ উন্নত হোৱা বুলি ক'ব পাৰা। আৰু আচলতে তটো মোৰ মতে ক'বলৈ গ'লে যিবিলাক নতুন প্ৰজন্ম আছে না তেওঁলোক নিজৰ গাঁৱৰ যিবিলাক পৰম পৰম্প লোক সংস্কৃতি বা সামাজিক মূল্যবোধ সেইবোৰ জীয়াই ৰাখিব লাগে তেওঁলোকে চহৰলৈ আহি কাম তকৈ তুমি কোৱাৰ দ যদি গাঁৱতে কিবা ব্যৱসায় খোলে ত' সেই ব্যৱসায় খুলি কিনে তাতে নিজকে তোমাৰ নিজৰ যিখিনি লাগতিয়াল সময় সেইখিনি দি কিনে যদি চেষ্টা কৰে সেই চেষ্টা কৰিলে কিন্তু তেওঁলোকৰ চেষ্টা বিফলে নাযায় কাৰণ যদি তুমি নিজৰ শিপাক পাহৰি নোযোৱা ন তেনেহলে তোমাৰ উন্নতি হোৱাৰ পৰা কোনেও তোমাক ৰখাব নোৱাৰে। এতিয়া তুমাৰ গাঁৱৰ উৎসৱ সমূহে ক বা খেল ধেমালি সমূহে কওঁ বা লোকগীত বা পৰম্পৰাগত যিবিলাক শিল্প আছে সেইবোৰতো এতিয়া মানে যোৱা প্ৰজন্ম প্ৰজন্মতকে বৰ্তমান প্ৰজন্মলৈ লাহে লাহে কমি আহিছে ন। কাৰণ তুমি দেখিবা এ মানে গাঁৱৰ ল'ৰা ছোৱালীও এই বিষয়ে শিকিব ইচ্ছা নক ত' এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে যাতে তোমাৰ লৰা ছ যিবিলাক গাঁৱৰ ল'ৰা ছোৱালী তেওঁলোকেও এই বিষয়ে তোমাৰ অলপ আগবাঢ়ি আহক যিবিলাক নিজৰ পৰম্পৰা আছে বা যিবিলাক নিজৰ শিল্প আছে সেইবোৰ আগবঢ়াই লৈ যাও এনেকুৱা ধৰণৰ কথা কথা আৰু ক'বলৈ গ'লে।
হয় দিয়া একেবাৰে ঠিক কথা কৈছা মানে আমি এইবিলাকৰ উন্নয়নৰ লগতে গাৱৰ যিটো পৰিৱেশ সেই পৰিৱেশতটো বজাই ৰাখিব লাগিব তুমি, তুমি ক'লে যে মানে গাঁৱৰ উন্নয় নামত সকলোবোৰ গছ কাটি দিছে ন এতিয়া তুমি চাবাচোন ৰাস্তা ঘাট বনাওতে হওক বা অনান্য যিবিলাক এইবিলাক কাম কৰোতে কিমান গাৱৰ ক্ষতি হৈছে বা গাৱৰ এইটো পৰিৱেশ শান্ত পৰিৱেশ - শান্ত পৰিৱেশ নাইে চোন গ মানে যিটো তোমাৰ চহৰ গৰম সেই চহৰৰ গৰমটো এয়াও তোমাৰ গাওত মানে সেই। সেই গৰম পোৱা যায় আৰু ক'বলৈ গ'লে।
অ',
বাকী তোমাৰ যিটো উন্নয়ন কলা কথা কলা উন্নয়ন বা প্ৰযুক্তি বা তোমাৰ এই যুৱক যুৱ প্ৰজন্ম আছে সেইবিলাকৰ যিটো গাঁৱৰ পৰম্পৰাগত লোক সংস্কৃতি সেইবিলাক ধৰি ৰাখিব লাগিব সেইবিলাকতো লাগিবই দিয়াচোন তাৰপৰি যিটো আমাৰ উন্নয়ন যিটো সংস্কৃতি সেই যিটো আমি একেলগে ল আগবঢ়ো আৰু সেইবিলাক একেলগে ল যিদি আগবাঢ়ো তেন্তে গাঁৱৰ গাঁওবোৰ যি আছে সেই গাঁওবোৰ মানে অধিক শক্তিশালে হ'ব আৰু মই ভাবো আৰু এনেকে মানে ধৰি লোৱা এইবিলাক যিদি আমি সংস্কৃতি গাও সংস্কৃতি বা লোক সংস্কৃতি যিবাক ভাল ভাল ভাল সংস্কৃতি আৰু। ধৰ্মীয় সংস্কৃতি বিলাক আমি য লও তেতিয়াহ'লে আধুিক যিটো সুবিধা আধুনিক সুবিধা লাভ কৰাৰ লগত তাতে যিটো নিজেইে নিজৰ যিটো পৰিচয় বা নিজৰ যিটো শিপা সেই শিপাটো শিপাটো আমাৰ অ - অ ৰাখিব ন। মানে আমি কেতিয়াও নিজৰ শিপাডাল পাহৰি নাযাও তেতিয়া আমাৰ - আমাৰ যিটো আহিবলগা প্ৰজন্ম আছে সেই জন্ম তোমাৰ সেই যিটো শিপাহী শিপাডাৰ জানিব বা তুমাৰ সেই যিটো আমাৰ সাংস্কৃতি পুৰণা সংস্কৃতি। পুৰণা ৰীতি নীতি সেইবিলাকো তোমাৰ শিকিব পাব নহ'ৰাত তোমাৰ সকলোৱে সেই আধুনিক যিটো আহ বিদেশৰ পৰা অহা সংস্কাৰ সেই সংস্কাৰ বা সংস্কৃতি সেইবোৰ আকোৱালি ল'ব আৰু সেইকাৰণে মই ভাবো আমি নিজৰ যিবিলাক সংস্কৃতি সেই সংস্কৃতিত সদায় আমি শিপাৰ লগত জড়িত হৈ থাকিব লাগে সেইটোতো তুমি ক'লাই সেয় দিয়া বাকিনো কি ক'বা আৰু নহ'লে ৰাখিছো দিয়া নহলে আজি হ'ব।
অ, দিয়া - দিয়া হ'ব দিয়া।